হব
শুনিছনে
শুনিছো শুনিছো ভাল নে
অ ভাল তোৰ ভাগৰ
ভাল ভাল ঘৰতে নে
অ ঘৰতে আছো মই তোলে দুপৰীয়া সময়ত ফোন কৰিছিলো
অ মই কোচিঙলৈ গৈছিলো যে
অ
অ', সেইকাৰণেই এই মোবাইলটো বেগত থৈ চাইলেন্ট কৰি থৈছিলোঁ।
অ', অ', মই গম পাইছোঁ। পিছত আজৰি হৈ আজৰি হৈ
অ', মই পি, অ', পিছত সেই দেখিলোঁ মানে সন্ধিয়া সময়ত আকৌ পঢ়িলোঁ যে, সেইকাৰণেই নামাৰিলোঁ আৰু
অ', ভালেই কৰিলি দে। আজৰি হৈ ল'লি
অ', এতিয়া আজৰি হৈ কেনে মাৰিছোঁ। খোৱা বোৱা কৰিলা নে? মই খাই বৈ উঠি আছোঁ।
অ', আমাৰো এই খাই, বৈ উঠি আহিছোঁ।
অ'। অ', ককাহঁত আছেনে?
অ', আছে, মামা ককায়ে টিভি চাই আছে।
অ', অ'।
কিহেৰে খালি?
আজি মই বজাৰলৈ এই খেলৰ পৰা আহোঁতেই বজাৰৰ পা, মাংস অকন লৈ আহিছিলোঁ। তাকে বনালোঁ।
অ'।
বাকী মানে মই বোলে তোলে মানে ফোন কৰি আছিলো হেই এই আমাৰ মাহী লৰাটো যে তই চিনি পাও নহয়।
অঁ।
সি মানে এইবাৰ তোৰ মেট্ৰিক পাছ কৰিছে।
অঁ।
তাৰপিছতে এ' মাহীহঁতে চিন্তা কৰি আছে কতটো এডমিচনটো দিয়াও।
অঁ।
মই যেনিবা সিহঁতক কৈছিলো যে এনেকে মোৰ চিনাকি লৰা এাই পঢ়ি আছে এই স্কুল তহঁতৰ স্কুলৰ কথা কৈছিলো। তাক সুধি পেলাবা মই জনাম কেনেকুৱা কি স্কুলখন একদম।
যে তাৰ পৰা পৰীক্ষাত কেনেকুৱা শতাংশ আহিছিল।
তাতো এতিয়া হেৰি আহিছে এইটটি নাইন আহিছে।
অ তে ঠিকে আছে। এতিয়া সি সি কিহত লম বুলি ভাবিছে? বিজ্ঞান শাখা, কলা শাখা
সি কলা শাখা এটা ল'ম বুলি মোক কৈছে বাও।
অ। তেতিয়া পাইব
অ অ।
অ আছে কলা শাখাতো আছে।
অ তই এতিয়া কচোন দে কেনেকুৱা কি কৰিলে ভাল হ'ব স্কুলখন কেনেকুৱা মানে তাক দিলে ভাল হ'বনে নহয়?
ভালেই। মানে হে শিক্ষকসকল মানে একদম পুৰা হে ছাত্ৰ- ছাত্ৰীসকলক উম, হে ভালকে মানে চাই বৈ থাকে কিবা বেয়া কাম বা ভাল কামেই কৰিছে নে
উম,
নিৰীক্ষণ কৰি থাকে ভালকে।
উম, এই এনে ত' আন্তঃগাঁথনি টো ভালেই নহয়?
অ, ভাল-ভাল সেইখিনি ভালেই। বাকে পঢ়া পঢ়োৱাখিনিও ভাল।
অ, ক্লাছ বোৰ ৰেগুলাৰ হয়?
অ, ক্লাছ ৰেগুলাৰ। যদি কিবা কোনোবা বা অনুপস্থিত থাকে শিক্ষক তেতিয়া সেইটো ক্লাছত সেইকেইটা মানে শ্ৰেণী বেলেগে কৰি দিয়েহি আৰু।
অ, মানে মিলাই মিলি কৰে ন'?
অ দৰকাৰী মানে এই এই নিদিয়া পদকাৰকে ক্লাছ ক্লাছটো
অ মানে সময় নষ্ট নকৰা।
সময় নষ্ট নকই বেলেগ বেলেগ বিষয় হলেও মানে ক্লাছটো কোৱাই দিয়ে আৰু
অ তৰা ভালেই তেন্ততে।
অ তেনেকুৱা।
অ তাৰপিছত। তাৰপিছত আৰু তোৰ সি মানে কৈছিলে কলা শাখাত এতিয়া কি কি বিষয় সি বাচি লব সি অলপ কন মানে হেৰি হৈ আছে কনফিউজ হৈ আছে।
এতিয়া এতিয়া তাৰ এই মেট্ৰিক পৰীক্ষাত কিহত কিমান পাইছে বা।
অ তাই এনেই এভাৰেষ্টলি সি ত ভাল পাৰ্চেণ্টেজে কৰিছে মানে সি গোটেই কেইটাতে ভাল কৰিছে।
অ।
ল সি এতিয়া তহঁতৰ সেই স্কুলখনত কি কি বিষয় আছে সি নাজানে নহয়।
উম উম মানে সেইটো এতিয়া তাৰ ওচতে সি যদি ভালেই গৈছে চবতে তেয়া কথা নাই এতিয়া আমাৰ বি হেৰি আছে ইংৰাজীটোতো হেয়ে হয় বাধ্যতামূলক।
অ।
তাৰ পৰাা অসমীয়াাতো বাধ্যা অসমীয়াাতো বাধয় বাধ্যতামূলক নহয় অসমীয়া ল'ব পাৰিব। হি -হিন্দী ল'ব পাৰিব বা এইটো যে কম্পিউটাৰৰ এইটো আই বি
অ',
সেইটো পাৰিব তাৰপা সেই ৰাজনীতি বিজ্ঞান আছে, সমাজ বিজ্ঞান আছে, ছচিয়লজি আছে, ভূগোল আছে
অহ',
এনেকে ধেৰ অ, আছে ভগোল - চুগোল।
হিন্দী আছ নে?
হিন্দী আছে অ, অসমীয়া আহি অসমীয়া হিন্দী এইটো এটা মানে হেৰি আৰু যিকোনো এটা ল'লেই হ'ল।
অ, আৰু তোৰ অৰ্থনীতি আছে নে নাই? অ, মানে কি সুধিছিলে অৰ্থনীতি তাও হয়তো মন আছে চাগে।
অ, অৰ্থনীতি আছে বাৰু দেই।
অহ', নাই তাকেত তাক তেতিয়া মই জনাম কি - কি আছে মানে সি তেতিয়া নিজে আৰু চিন্তা কৰি লব।
স্বা - স্বাস্থ্যজনিত কাৰণ হেৰি আছে এইটো বিকয় ফিজিকেল এডুকেচন।
অ অ তেন্তে ভালেই সি যদি ইচ্ছা কৰে ল'ব পাৰিব
অ ল'ব পাৰিব ল'ব পাৰিব ধুনীয়াই
বিদ্যালয়ৰ ওচৰতে তোৰ ৰুম পি জি এইবোৰ পোৱা যাবনে
ৰুম পি পাই যাবা মই এতিয়া ময়ো এতিয়াতো ৰুমতে আছোঁ মোৰ কিনাৰতে ৰুম এটাও আছে।
অ তোৰ ওচৰতে আছে।
আছে অ।
অ তেতিয়া দৰকাৰ হ'লে লাগিলে তোৰ ওচৰ ৰুমটোতে থাকিব তোৰ অলপ তাক চাই মেলি দিব পাৰিবি।
অ অ পাৰিব।
অ তেতিয়াতো ভালেই হ'ব চিনাকি মানুহ এজন যদি ওচৰত থাকে সাহস এটা থাকে ন।
ন সেইটো। আহিব। মনতে।
অ মই বাৰু তোক চিনাকি কৰি দিম তাৰ লগত।
অ অ মই কথা পাতিম বাৰু।
তাৰ লগত তই প্ৰত্যক্ষভাৱেও কথা পাতিব পাৰিবি তাক অলপমান বুজাব পাৰিবি।
অ
ল'ৰা এনেই ভালেই কিন্তু তাৰ মানে ভয়তটো বেছি। এই কিবা এটা কাম কৰিবলৈ যাওঁতে।
গনো কি কথা ভালকে হেৰি কৰি থাকিলেই হ'ল থকা মেলা।
অ সেইটোৱেই।
নিজে ভালকে থাকিলে ন বেলেগে কি কৰিব।
হয় হয়।
এইটো কোনত কাম।
অ বাকী এনেই তহঁতৰ স্কুলত মানে কিমানৰ পৰা কিমান লকে আছে।
হেই চাৰিবাৰ একদম দাদ্বশ শেণীৰ লকে আছে।
অ অ দাদ্বাশলৈকে।
মোক এতিয়া এইটো ডিগ্ৰীটো কথাও ভাবি আছে।
অ তেতিয়াতো বহুত ডাঙৰ হ'ব আৰু ভাল হ'ব ন।
অহ বাকী সি কথা স্কুললৈ আহিব কেতিয়া আহিব বা এইবিলাক কথা চথা পাতিবলৈ।
তুহি অহা সপ্তাহতে যাম বুলি কৈছে। মাহীহঁতো যাব। সকে মানে মোক ক'লে যে তই এবাৰ সুধি দে তেতিয়া মানে সিহঁতে একদম ই তাতে লোৱাটো সিদ্ধান্ত কৰিব।
ব এতিয়া মক স্কুলৰ নাম্বাৰ আছে মই দি দিম।
অ মানে আৰু সেই ৰুম চুমো চাই আহিব আৰু। তেতিয়াহ'লে মই তটো কাষত থকা ৰুমটো বিষয়ে কম।
অ কৈয় চাবা।
চাই আহিবলৈ।
অ অ বাকী তাৰ বেলেগ কিবা এ ৰাপ চাফ আছে নেকি খেল চেল।
অ তাৰ খেল মান তো ক্ৰিকেটটো খেলে কিন্তু ৰাপ তাৰ বেডমিণ্টনতহে আছে।
অ যদি পিছে বেট চেম্পিন তইনো কোচিঙো ল'ব পাৰিব
অ তাত আছে ন?
অ ৰুমৰ ওচৰতে আছে মানে পাঁচশ মিটাৰৰ ওচৰত।
অ, অ, ইণ্ডৰ ষ্টেডিয়াম।
অ ইণ্ডৰ ষ্টেডিয়াম আছে।
অ তই হব তই সবৰ চিনাকি। কৰি দিবি ভাল হ'ব।
অ, অ, সেইবিলাকতো লৈ মই মই ক্ৰিকেট
অ, অ, কেতিয়া পৰা কৰি আছ কচিং।
হ'ল প্ৰায় তিনিমাহ মানে হৈ গ'ল।
অ, অ'। তই খালি আজৰি নাই চাগে ন?
নাই, এই কলেজৰ পৰাই এ মই দচ মিনিটাৰ তাৰপিছত যাওঁৱে।
অ',
তাৰপা আকৌ কলেজ অ তাৰপা আহি পাও সাতটা সাতটা পোন্ধৰ আহ চৰা। এ সাতটা মানত পাওহি।
অ',
পায় মেলি-পায় মেলি পো পুহি মেলি এনেকুৱা সময়ত মানে চাৰে নটা দচটাত অকমান মোবাইলটো চাওঁ।
অ
কোনোবাই যদি ফোন চুন কৰি থোৱা আছিলে সেইবিলাকলে ক'ল -ক'লবেক
অহ,
অ, এ তোৰ যিহেতু কষ্ট হয় ইমান স্বাস্থ্যটোৰ কথা আছে তই শুৱা আৰু খোৱাটো বজাই ৰাখিবি।
অ, সেইটোৱে আপনাৰ অ, খোৱা বোৱাটো ভালেই কৰি থ' গৰমো বহুত পৰে।
সেইটো হয় কিন্তু ৰাতি মানে বেছি দেৰিলৈকে খাই নাথাকিবি কাৰণ স্বাস্থ্যতো কথা আছে নহয় ইমান খিনি শাৰীৰ শৰীৰটোৱে কষ্ট পায় যেতিয়া জিৰণিটো মানে জিৰণিটো লাগে আঠ ঘন্টা।
সেইটোৱে সেইটোৱে কওঁ মানে। জিঅণীতো অকমান খেতি ভাগৰ এটাও লাগে আহি খেলি মেলি আহিলে,
অ ত!
আৰু সেই নিজৰ স্বাস্থ্যটো ভালক ৰখাটো নিজৰে দায়িত্ব
সটো বও হ'ব দে তেন্তে পিছতকে পাতিম আৰু মই মাহীহঁত স কথাখিনি জনাও তোৰ লগত মই যোগাযোগতটো কৰাই দিম।
অ নাম্বাৰ চাম্বাৰো দি দিবা মই স্কুলৰ নাম্বাৰ আছে মানে গোটেই আছে স্কুলৰ য'ত মানে অফিচ চফিচৰ কাম চলে। অ' তেওঁলোকৰ নাম্বাৰটো দি দিম কথা পতাই দিবা।
অ হ'ব।
অ অ তাৰ বাকী ভাইটিক হওক'ত ওচৰতে ন??
ভাইটি ঘৰ আহ বেছি ওচৰত নহয় অলপ যাব লাগে।
অ অকমান দূৰ আছে মানে,
অল দুৱছ!
হ'ব তেতি মোৰ ৰুমটো কথা পাতি যাব ক'বা আহিব দ নাই আৰু মই এই ৰুমটো মালিকৰ নম্বৰটো দি দম ব
অ অ হ'ব ঠিক আছে।
ঠিক আছে চাব